হেল্ল'। হেল্ল'।
শুনা পাইছে শুনিছোঁ, মই শুনিছোঁ, অ' পাইছোঁ পাইছোঁ। মইতো আছোঁ এতিয়া, অকমান আগতে কিবা কিবি কৰি আছিলোঁ কাম। তাৰ পৰা এতিয়া অকমান সময় মানে হেৰি ব্যস্ত হৈ থকা নাই আৰু।
অ', অ', মানে মই এটা জাষ্ট কথা এটা ক'ম বুলি ভাবিছিলোঁ আপোনাক। মানে এতিয়াতো গৰমৰ দিন চলি আছে ন' মানে তাৰ, তাৰ পৰা মানে মোৰ মন আহিল যে ভ্ৰমণ কৰিব কিবা এনেকুৱা আপুনি পৰিকল্পনা চলাই আছে নেকি?
গৰম বন্ধততো ফুৰিব যাব লাগে, হয় নে তেনেকুৱা। গৰম বন্ধত আচলতে কি ভাব, ভাবত মনততো ভাবাই ন'।
ফালে।
অঁ' মে মেঘালয়ৰ ফালে ভাবি আছিলোঁ আচলতে কেইদিনমান আগলৈকে কিন্তু এতিয়া মানে- কিবা হেৰি আহ' এ- এইটো যে কিছুমান অঁ' সমস্যা কিছুমান হৈছে যে আপোনাৰ ডাউকিৰ ফালে ৰা ৰাস্তা-চাস্তা ভাঙি গ'ল, ক্লাউড বাৰ্চ হৈ পেলাই ডাৱৰ বিস্ফোৰণ হৈ পেলাই যে এনেকুৱা হ'ল। তাৰ পাছত এতিয়াবা কেনেকুৱা চলি আছে সেইটো মানে গম পোৱা নাই বৰ্তমান। তাতে কেনেকুৱা হৈ আছে?
মানে বাতাবৰণতো আৰু জলবায়ুতোৰ কথা কৈছে আৰু আপুনি।
অঁ' অঁ' হয় হয়, তাতে মানে পৰিৱেশটো ধৰক ৰাস্তা নাই বুলি শুনিছিলোঁ মাজতে। ৰাস্তা মানে ভাঙি গৈছে পানীৰ কাৰণে ডাৱৰ বিস্ফোৰণ হোৱা পিচত। এতিয়া ঠিক হৈছে নে নাইবা সেইবিলাক সেইটো বস্তু গম পোৱা নাই মানে আৰু-
অঁ' তাৰে খবৰটো মানে মানে ইতিবাচক ফালে আপুনি যাব বুলি ভাবিছে আৰু।
হয় হয়, মেঘালয়ৰ ফালে সাধাৰণতে গৰমত কি হয় ঠাণ্ডা ফালে যাবই মানুহে মন কৰে ন'। আৰু মেঘালয়তো কি হয় ওচৰতে হৈ যায় সেইটো এটা আৰু নহ'লেও ধৰক ব বহুত আজিকালি আছেই, যে তাতেই যে যাব লাগিব তেনেকুৱা কথা নাই। অঁ' বেলেগ- ফালেও ধৰক উমঁ' এইটো কি কয় চন্দ্ৰপুৰৰ ফালেও বহুত-
যাব পাৰি আৰু চনকা ফালে যাব পাৰি হয়, পবিতৰা মায়ং সেই পিনে হয় হয় মানে ভ্ৰমণ কৰাৰ কাৰণে ধুনীয়া পৰিৱেশ আৰু এইফালে। হয় হয় আৰু আপুনি এতিয়ালৈকে- হয়, মই ৰিচেণ্টলি ময়ো ভাবি আছো মেঘালয় পিনে যাওঁ নেকি। ত' মানে পুৰা ফুলি ফাইনেল হোৱা নাই আৰু কিন্তু- ভাবি আছোঁ আৰু পৰিকল্পনা চলাই আছোঁ, আপুনি এতিয়ালৈকে ক'ত ক'ত ভ্ৰমণ কৰিছে বাইদেউ?
অঁ' ক'ত ভ্ৰমণ কৰিছো মানে ধৰক অসমত ইমান যোৱা নাই। যেনেকে- ধৰক কাজিৰঙা গৈছোঁ- এইফালে মেঘালয়ৰ ফালে গৈছোঁ আৰু- ৰ, শিৱসাগৰ গৈছোঁ, শিৱসাগৰ মানে মাজুলী বহুত যায় মোৰ মন আছে- কিন্তু এতিয়ালৈকে মাজুলী যোৱা নাই। বাকী অসমৰ বাহিৰত ধৰক অঁ' গৈছোঁ কলিকতা- তাৰপিছত আহ' চেন্নাই গৈছোঁ- হায়দৰাবাদ, গোৱা- তেনেকে অসমৰ বাহিৰত বহুতখিনি গৈছোঁ কিন্তু মানে আমাৰ থলুৱা যিখিনি আৰু- সেইখিনিহে ইমান হোৱা নাই, অঁ'।
অঁ' আপুনি- হয়। আপুনি শিৱসাগৰত যোৱা বুলি যে ক'লে তাতে আপোনাৰ ভাল লগা মুহূৰ্ত কোনখিনি আছিল মানে- অতিকৈ মনোৰম সময়খিনি মানে?
অঁ' শিৱসাগৰ-
মানে কি এনেকুৱা দেখিয়ে
খিনিয়ে মানে খাই ন আৰু সেইখিনি ৰংঘ
অতীজ
গোটেইখিনিত হয় হয় অ গতি
হয় হয়।
কে ওলাই ভাল লাগিছে, তলাতল ঘৰত বাৰু
হয়।
অলপমান ভয় নাই কেনেকুৱা যে সোমালে কবাত হেৰাই যাম নেকি তেনেকুৱা নিচিনা তলাতল ঘৰ। কিন্তু শিৱদৌল সেইখিনি জেগাও খুব ভাল লাগে। অ, অ, অলপমান মানে সোমালে যে যেনেকে আগতে পঢ়িব পাইছিলো ন যে মানে তাতে এনেকুৱা মানে মানুহ সোমালে মানে ও ওলাব দিগদাৰ, ৰাস্তাবোৰ নাথাকে বা তেনেকুৱা। ত অকণমান সোমাই গৈ পেলাই ধৰক কিছুমান ৰাস্তাটো বন্ধয়ে হৈ থাকে আপুনি গৈছে ছাগে?
মই নাই কা-মই শিৱসাগৰৰ পিনে যোৱা নাই বাৰু বাইদেউ, হয়।
অ ত সেই কাৰণে তলাতল ঘৰৰ ভিতৰত গ'লে মানে সেইটো এটা ভয় এটা ভাৱ আছিলে কিন্তু নাই তেনেকুৱা বিশেষ হেৰি নাই, ইমান আ দিগদাৰ পোৱা নাই। বাকী শিৱদ'ল, জয়দৌল এইবিলাক ক'ত ভাল লাগিছিলে জয়সাগৰটো? অ চাই পেলাই খুব ভাল লাগে আৰু সেইখিনি পৰিৱেশখিনি।
হয়, হয়। এই অ আপোনাক শিৱসাগৰৰ পৰা মই এতিয়া কলিকতালৈকে যাওঁ আৰু কলিকতা ভ্ৰমণটো। তাতে আপুনি দক কিনে ছ কালী মন্দিৰৰলৈকে গৈছিলে নে বাইদেউ?
নাই, নাই তাতে যোৱা নাই। কলিকতাত মই দুবাৰ তিনিবাৰো গৈছো কিন্তু তালৈকে যোৱা হোৱা নাই। এবাৰ টো হৈছিলে কি? এইয়া ম-মহাবিদ্যালয়ৰ পৰা যিবিলাক থাকে ন আপোনাৰ শিক্ষামূলক ভ্ৰমণ থাকে। তাতে, তাতে গৈছিলো এবাৰ, ঘৰৰ পৰাও গৈছিলো কিন্তু কলিকতাতো কি হয়, আপোনাৰ এয়াৰপৰ্টত গ'লে কলিকতাত মানে নামা যায় ন ক'বাত এটা জাগাত চেঞ্জ কৰিবৰ কাৰণে চ' ফ্লাইটটোত অকণমান অ তাতে নামি দিলো, নামি পেলাই ধৰক সেইদিনা নাই বা এদিন তাতে এনেই ৰখি দিলো। ত ইমান তাতে ঘুৰা হোৱা নাই। অ মন্দিৰটোৰলৈকে মোৰ মানে ভাগ্যত হোৱা নাই এতিয়ালৈকে কিন্তু যাম কেতিয়াবা। সেইটো বাকী দীঘাটো যোৱা নাই মই। তাতে দীঘাটো যোৱা নাই, দীঘালৈকে নাই যোৱা মানে সময়টো কম হৈ যায় সদায় মানে একদিন মানহে থকা হয় কিন্তু তাতে আপোনাৰ বোটানিকেল গাৰ্ডেন যে আছে, বোটাৰ্নেকাৰ উম তাৰ বোটানিকেল গাৰ্ডেন। অ, অ তাৰ পিছত সেই পাৰ্ক আছে নিকো পাৰ্ক আছে তাতে গৈছো বা তাতে ধৰক বেছিভাগ কলিকতাখন অ তাতে, তাতে গৈছো। কিন্তু বেছিভাগ মানে কি হয় তাত তে নামি পেলাই বজাৰ কৰাহে হয়। কলিকতাখনত নামি পেলাই অ আৰ যিখিনি সময় থাকে তাত তে বজাৰে কৰিব মন যায়। আৰু তাৰ পৰা ধৰক আ কে গৈছো, পুৰীলৈকে গৈছো, উৰিষ্যা অ, অ। অ উৰিষ্যা, ভূৱনেশ্বৰ এনেকে সেই সেইফালে যোৱা হৈছে। সেইখিনি মন্দিৰো চোৱাইছো।
হয়, হয়। আপুনি উৰিষ্যাৰ ভ্ৰমণটোত যে গৈছিলে হয়। তাতে আপুনি সাগৰ পাৰত গৈছেনে নাই?
গৈছোঁ।
অ তাতে কিবা ভালে অনুভৱ
ধুনীয়া কি আৰু অ খুব ভাল খুব ভাল, কিন্তু তু মানে, তাতে অকমান মানে হেৰি পুৰীত যেনে শান্ত সাগৰখন তাতে অলপমান মানে বেছি হেৰি আৰু ঢৌ চৌ বিলাক কৰ জোৰ টোও বেছি। আ, তেনেকুৱা। পুৰীত এটা শান ত হেৰি ন, ইয়াতে ন সা-সাগৰ খনৰ মানে অলপমান ৰূপটো বেলেগ হয় আৰু। মই হ হয়তো সেনেকুৱা হ'ব পাৰি যে, সেইখিনি সময়ত তেনেকুৱা আছিলে।
তেনেকুৱা
মানে প্ৰত্যেকটো মানে প মই নাই আপোনাৰ বেছি দূৰটো যোৱা নাই বাইদেউ, কিন্তু মই ইয়াতে গৈছোঁ আপোনাৰ আ ভূটান গৈছোঁ, মেঘালয় গৈছ। ত নাগালেণ্ড গৈছোঁ, অৰুণাচল গৈছো আৰু আপোনাৰ কলিকতাত মই যোৱাবৰ পৰ নাই নাই নাই ইমান আপোনাৰ আপুনি বহুত গৈছে মোত কে মই যোৱা বৰ্ষত মানে মই কলিকতাতো গৈছিলো, মানে দচ দিনৰ কাৰণে। তে তাৰে পৰা মই আপোনাৰ, অনুমান কৰি কিবা এটা আইডিয়া কৰি কৈছোঁ আৰু আপোনাকো হয় মই এম এই ভ্ৰমণ ক্ষেত্ৰৰ পৰা এটা বস্তু শিকিছো মানে, এটা ঐতিহ্যপূৰ্ণ আধ্যাত্মিক ভাৱ এটা গঢ়ি উ ঠে আৰু যেতিয়া দক্ষিণেশ্বৰ কালিৰ মন্দিৰত যোৱা যায়। অ লগতে আপোনাৰ হয়', হয়',। আৰু লগতে আপোনাৰ যদি, অম মেঘালয় চাইদ যাওঁ বা নাগালেণ্ডছ ফালে যাওঁ এতিয়া নিজৰা বা সেউজীয়া পৰিৱেশ দেখি, বহুত অ মনটো বহুত শুৱনি লাগে আৰ। আৰু এটা মানসিক শান্তি এটা পোৱা যায় আৰু, এই ব্যস্ততা এ ব্যস্ত কৰ্ম জীৱনৰ মাজেদিও।
হয়', হয়' ভাল লাগে এটা, এটা হেৰি হয় আৰু মানে মনটো ভাল লাগে বা আৰু নতুন এটা উদ্যম আহে ন', পিছত কাম কৰিবৰ কাৰণে।
হয়', হয়', এটা উদম ভাৱ এটা গঢ়ি উঠে আৰু আৰু আৰু টা মই আপোনাৰ যেতিয়া আপুনি যে ক'লে, চন্দ্ৰপুৰ তেতিয়া যেতিয়া মই পবিত্ৰৰ মায়ংফালে গৈছিলোঁ তেতিয়া আকৌ ভয়ানহক এটা সে আহিছিল আৰু ভাৱ এটা আহিছিল, যে কিনো হ'ব। সৰু কালততো বহুত খুজিছোঁ মায়ঙৰ বিষয়ে।
অ', ভয় লাগে নহয় অ'।
হয়', হয়', প্ৰথম গ'লে কিন্তু, জো যোৱাৰ পিছত মানে এটা সেই হয় আৰু পৰিৱেশটো অলপ খাপ খোৱা যায় আৰু।
অ', তেনেকুৱা কিবা দেখিছিল নেকি, মানে আমি যিটো শুনি থাকো।
নাই তেনেকুৱাতো মই এনেকুৱা পৰিৱেশ, বাৰো নিজৰ চকুৰে দেখা নাই বাৰু কিন্তু আমি শুনো আৰু ছাগলী বনাই দিয়ে কিবা এনেকুৱা এইবোৰ শুনিলে ভও লাগে অলপ হয়', হয়',। কিন্তু সেনেকুৱা একো দেখা নাই বাৰু, কিন্তু এ' যেতিয়া চনকাফালে গৈছিলো তেত তিয়া মানে এ' ইতিহাসৰ লগত জড়িত, এই শিল, পাথৰ এইবোৰ দেখিছিলো আৰু ডাঙৰ ডাঙৰ। হয়', হয়', হয়', হয়', নদীৰ পাৰত হয়'। হয়', ঠাইখিনি নদীৰ পাৰত হয়', হয়',। এতিয়া ভৱিষ্যতে আপোনাৰ হয়', আপ আপোনাৰ এ' কোনোবা বেলেগ দেশত, কিবা পৰিকল্পনা আছে নেকি আৰু ভ্ৰমণ কৰা।
নাই- নাই এতিয়া বৰ্তমান ভবা নাই। তেনেকে কিন্তু মনটোতো চবতে যায়, কৰ'বাত এনেকুৱা ফ ঘুৰি পেলাই অ' ক'বাত তেনেকে কোনোবা যোৱা শুনিলে ভাল ভাল লাগে বা কিন্তু বৰ্তমান আহ তেনেকুৱা তাৰ মানে ওচৰে পাজৰে কৰ'ৰবাত যাব পাৰিলে আৰু তেনেকে এতিয়াতো ভাবিছো, অসম খনেই চাও নেকি মাজুলী মাজুলীতো চাবলগীয়া বহুত আছে ন'।
অ', হয়', মুখা শিল্প আছে বহুত হয়', হয়',।
উম',।
বিশ্ব জুৰি বিখ্যাত আৰু আৰু উম
আৰু আজিকালি মানে বহুত দেখা গৈছে, ইনষ্টাগ্ৰামে হওক বা ক'ৰবাতে হওক মানে মানুহৰ মনোভাৱ এনেকুৱা হৈছে যে জীৱনটো যেন ফুৰিয় থাকক, আপোনাৰো এনেকুৱা এটা মনোভাৱ গঢি উঠিছে নেকি মনত।
গোটেই জীৱন ফুৰি থাকিব মন নাযায় কামো কৰিব লাগে বাৰু। কিন্তু ফুৰিব। পাৰিলে সময় পালে ফুৰিব লাগে মানুহৰ মানে মন বোৰ ভালে থাকে তেতিয়া। বস্ততাৰ মাজত অলপমান এটা হেৰি হয়।
হয়- হয়।
আজৰি হওঁ আজৰি সময় ওলাই পেলাই ফু- ফুৰিব লাগে বুলি মই ভাবো মানে সদায়। কেমেই জীৱনত। ফুৰাটোৱে ফুৰা চকা কৰিলে ধৰক মন বোৰ ভাল লাগে আনন্দ লাগে। তেনেকুৱা কিন্তু আৰু গোটেই জীৱন ফুৰি থাকিব ফুৰি থাকিব। তো মানুহে ভালেই পাব চাগে ফুৰিবৰ কাৰণে কিন্তু। উম- উম উ। তাকে হে
তাকেহে।
তেনেকুৱা আৰু এতিয়া গৰম বন্ধত চাওঁচোন কি হয়। আহ আপুনি ক'ত যাব ক'বাত এতি মেঘালয়ৰ ফালে যাব।
মেঘালয় ফালে যাব লাগিব বাইদেউ মানে যিহেতু যি গৰম পৰিছে গুৱাহাটীৰ ফালে।
উম কিন্তু তাতেও আজিকালি ইমান ঠাণ্ডা নাই অলপমান। মানে ইয়াৰ তুলনামূলক ভাৱে অলপ কম কিন্তু।
অ' তুলনামূলক ভাৱে কম আৰু হয়- হয়। অলপ মৌচিমৰম ফালে গ'লে অলপমান এটা সেই পায় আৰু সকাহ এটা পায় আৰু।
অ' অ' তাতে ভাল -ভাল ত বৰষুণ চৰষুণো থাকে।
অ' বাইদেউ দিয়াৰ বাবে ধন্যবাদ দেই আপুনি চাগে কৰ্মত ব্যস্ত আছে।
নাই -নাই একো নাই একো নাই অকমান আপুনিও দিলে আপোনাৰ বহুমূলীয়া সময় ঠিক আছে। পিছত আকৌ কথা পাতিম।
ঠিক আছে বাইদেউ হয়, ঠিক আছে।